হেল্ল' অ তই ব্যস্ত আছিলি নেকি?
নাই -নাই
অ' এনে কি কৰি আছিলি?
এনেই আছিলো তই?
ময়ো এনেই আছিলোঁ বাকী খবৰ ভালনে? অ' তোক মই এটা প্ৰশ্ন সুধোনে?
উম সোধ সোধ
অ' আহ যদি তই এদিনৰ বাবে অতিতলৈ উভতি যোৱাৰ সুযোগ পাৱও তেন্তে তই কি কৰিবি।
বৰ মজাৰ প্ৰশ্ন সুধিলি মই এইটো মোৰ শৈশৱলৈ উভতি যাব বিচাৰিম।
অ' শৈশৱলৈ কিয় যাবি।
কাৰণ সেই সময়ত জীৱনটো খুব সহজ আছিল কোনো চিন্তা নাছিল আৰু কোনো দায়িত্ব নাছিল কিন্তু এতিয়াৰ জীৱনটো একদম দায়িত্ব দায়িত্বৰে ভৰা সেইকাৰণে মই ভাবোঁ পঢ়া শুনাও বেছি কৰিব লগা নাছিল সেইকাৰণে মই ভাবোঁ কি মই যদি উভতি যাওঁ। মই মোৰ শৈশৱলৈ উভতি যাম।
ঠিকেই কৈছ আৰু তোৰ সৰু কালৰ কোনটো কথা বেছিকৈ মনত পৰে।
হা- হা অ' মোৰ বন্ধু বান্ধৱীৰ লগত খেলা ধূলা কৰা স্কুলৰ টিফিন টাইম আৰু সন্ধিয়া বাহিৰত খেলিবলৈ যোৱা আৰু ৰবিবাৰৰ দিনটো। মা দেউতাৰ লগত সময় কটোৱা এইবোৰ কথা ভাবিলে বহুত ভাল লাগে আৰু মনতো পৰে আৰু যেতিয়া আমি শ্ৰেণীকথাত আছিলোঁ যেতিয়া শিক্ষকে আমাক পঢ়াই থাক কা আছিল তেতিয়া তেতিয়া আমি লাষ্টৰ বেঞ্চত বহি কিনে আমি টিফিন খাইছোঁ ছিলোঁ সেইবোৰ কথা মনত পৰিলেো আৰুেই বেছি ভাল লাগে মই এইবোৰে কথা মনত পেলাই থ কিনে মোৰ ভাল লাগে আৰু সৰু থাকোঁতে যেতিয়া ককাৰ লগত সাধু কথা শুনিছিলোঁ ককাই যেতিয়া আমাক সাধু কথা কৈছিল সেইবোৰো বহুতেই বেছি মৰমৰ মনত পৰে
অ বুজিছো আৰু তই যদি সঁচাকৈয়ে অতীতলৈ যাব পাৰিলি হয় তেনেহলে তই প্ৰথমে কোনটো কাম কৰিলি হয়
মই প্ৰথমে মোৰ পুৰণি বন্ধুবোৰ ৰক লগ কৰিলোঁ হয় আৰু একেলগে খেলিম আৰু আগৰ দৰে সময় কটাম মই মানে ভাবিয়ে থৈছোঁ আৰু কি মই যদি যাওঁ তেতিয়া মই মোৰ বন্ধু বান্ধৱ পান্ধৱীৰ লগতে সময় কথা আৰু লগতে সিহঁতৰ লগত খেলিমো আৰু ধেমালিও কৰিম
অ অ আৰু তোৰ সৰু কালৰ বন্ধু বান্ধৱীৰ লগত এতিয়া যোগাযোগ আছেনে মানে এই সম্পৰ্কটো কেনেকুৱা
কিছুমানৰ লগত আছে কিন্তু বহুজন বিভিন্ন বিভিন্ন ঠাইলৈ গুচি গ'ল সেইকাৰণে সিমান এটা যোগাযোগ হ'ব নোৱাৰোঁ আৰু এতিয়া মানে আমাৰ যিটো বয়স এতিয়া সবেই ব্যস্ততাতে থাকে তো এনেকৈ াপাবলৈ বেছি সময় বা বেছি কথাও ন নাপাতোঁ আৰু কিছুমানতটো ক'লৈ গুচি গ'ল গমেই নাপালোঁ মই ভাবোঁ কি পুৰণিিকালত শৈশৱলৈ উভতি কিনে মই এইবোৰ যাতে মই আৰু হেইৰি কৰোঁ আৰু মোৰ মানে সেইটোৱে সপোন আৰু
অ এতিয়া তই ক'লি যে তই অতীতলৈ যোৱাৰ সুযোগ পালে তই বন্ধু বান্ধৱী ৰ লগত সময় কটাবি আৰু বেলেগ কি কৰিবি তই
মই মোৰ পুৰণি স্কুলখন আকৌ চাব বিচাৰিম এবাৰ আগতে বহা বেঞ্চ খেল পথাৰ সকলো চাম, আমি খেলপথাৰত কেনেকৈ খেলি ছিলোঁ আৰু আমি খেলপথাৰত জানো ভলীবল খেলিছিলোঁ আমি ছোৱালী কেইজনীয়ে। তো সেইবোৰ মই মনত পেলাব খোজোঁ আৰু মই লগতে স্কুলৰ আমি যিখন বেঞ্চত বহিছিলোঁ আমাৰ শ্ৰেণীকোথাৰ ভিতৰত। মই চাব বিচাৰোঁ কি সেইখন বেঞ্চ কেনেকুৱা হৈ আছে।
আহ আহ। বুজিছো বাৰু আৰু তোৰ অ প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীৰ বিষয়ে অলপ কচোন।
মই যদি শৈশৱলৈ যাওঁ, উভতো তেন্তে মই মোৰ শিক্ষকক লগ কৰিম আৰু তেওঁলোকক ধন্যবাদ জনাম কাৰণ তেওঁলোকে আমাৰ বহুত ভাল কথা শিকাইছিল। তেওঁলোকে মানুহক কেনেকৈ সন্মান কৰিব লাগে? লগতে তোৰ কেনেকৈ কথা পাতিব লাগে, পঢ়া শুনা গোইখিনি বস্তু শিক শিকাইছিল আৰু যদি কেতিয়াবা আমি কিবা এটা বুজিও নাপাওঁ সহজভাৱে বুজাই দিছিল। আৰু সেইবোৰে মানে ক'লোঁ হয় আৰু সেইবোৰে ভাবি কিনে ক'লোঁ হয় লগ কৰিলোঁ হয় সেইকাৰণে মই মানে যদি মই উভতোও মোৰ মই লগ কৰিব খুজিম আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰী।
অ অ আৰু এতিয়া আমিতো অতীতত বহুত ধৰণৰ কৰ্ম কৰো। গতিকে তই বৰ্তমানৰ লগত যদি তই চাও তই অতীতৰ লগত তই কিবা সলনি কৰিব বিচাৰিবি নেকি?
কিছুমান ভুল সিদ্ধা সিদ্ধান্ত হয়তো সলনি কৰিবলৈ চেষ্টা কৰিম, যিবোৰ মই ভুল কাম কৰিছিলোঁ। সেইবোৰ মই মানে ভুলকাম তেনেকৈ বদমাচিবোৰ। সৰু সুৰা বদমাচি এইবোৰবোৰৰো একো নহয়, কিন্তু যিবোৰ এক একদম ভুল কাম কৰিছিলোঁ আৰু সেইবোৰ মই শুধাৰব চেষ্টা কৰিম। সেইবোৰে
আৰু তোৰ আহ সৰু কালৰ মানে স্কুলীয়া জীৱনৰ অভিজ্ঞতাৰ বিষয়ে অলপ কচোন অনুভৱটো মানে এতিয়া তোৰ সেই কথাবোৰ ভাবিলে কেনে ধৰণৰ অনুভৱ হয়।
আ উম স্কুলৰ কথা যদি মই ক'বলৈ যাওঁ বহুতেই বেছি ভাল লাগে আমি যেত এতিয়া আমাৰতো ন বজাত পৰা আৰম্ভ হৈছে। চিল। হঠাৎ ক্লাছবোৰ তাৰপিছত আমাৰ পাঁচটাক এনেকৈ ক্লাছ হয়, তাৰপিছত টিফিন টাইম হয়। তাৰপিছত আৰু পাঁচটা হয় ভাল লাগিছিল আমি ঠাণ্ডাৰ দিনত আমি কমলা খাইছিলোঁ। জলফাই খাইছিলোঁ। আৰু গৰম দিনতো আমি ব কিবা-কিবি কৰিছিলোঁ আৰু তোৰ আমি তোক যে ক'লোঁ মই শ্ৰেণীকথাত লাষ্টৰ বেঞ্চখনত বহি কিনে বহুত বেছি তোৰ বস্তু খাইছিলোঁ। ফিন খাইছিলোঁ যেতিয়া শিক্ষয়-শিক্ষক, তে আমাৰ শিকাই থাকে তেতিয়া সেইবোৰ-সেইবোৰেই আৰু-আৰু লগ লগৰবোৰৰ লগত বহুত ধেমালি কৰিছোঁ। বদমাচিও কৰিচো দেই বহুত। বেছি কেতিয়াবা ক্লাছ নক কৰাৰ পৰা কেতিয়াবা ক্লাছ কৰোঁ। তেনেকুৱা আৰু লগত, তে আমি পানত ধৰাও খাইছিলো গোটেই। খন ঘূৰিছিলোঁ কিছুমান বদমাচিৰ কাৰণে সেইবোৰ ম পৰিলে এতিয়া বহুতেই বেছি ভাল লাগে।
অ মানে তোৰ অভিজ্ঞতা বহুত খুবেই ভাল আছিল। অহ আৰু তই যদি তোৰ নিজৰ সৰু কালৰ লগত এতিয়া দেখা কৰ তেন্তে তই নিজকে কি উপদেশ দিব বিচাৰিবি।
উম,
অ
মই ক'ম নিজৰ ওপৰত বিশ্বাস ৰাখিবলে। আৰু সময় নষ্ট ষ্ট নকৰিবলে আৰু সপোন দেখা বন্ধ নকৰিবলৈ কাৰণ নিজৰ ওপৰত বিশ্বাস থাকিলেহে এজন ভাল ব্যক্তি হ'ব পাৰিম। বা মই মানুহ হব পাৰিম আৰু ভৱিষ্যতে কিবা কৰিব পাৰিম। আৰু সপোন দেখিবলে কম দেই কাৰণ দেই সপোন যদি নেদেখুৱৱে তেতিয়া ভৱিষ্যতে একো কিবা এটা যে হ'ব পাৰিম এইটো সেই নহয় আৰু। তো মই সপোন দেখিবলৈ ক'ম। আৰু তোৰ সময়টো-সময়টোতো' বহুত গুৰুত্বপূৰ্ণ বস্তু হয় আমাৰ জীৱনত তো মই ভাবোঁ কি সময়টো যাতে তো মই নষ্ট নকৰোঁ সেইটোকে মই মানে ক'ম আৰু।
উম হম বুজিছো আৰু আ। আকৌ সেই দিনবোৰলৈ উভতি যাবলৈ আৰু ই মন যায়নে তোৰ
যায় স্কুলৰ বিদ্যা অনুষ্ঠানৰ দিনটো সেইদিনা আমি সকলোৱে বন্ধু একেলগ আছিলোঁ বিদায় অনুষ্ঠানৰ দিনটোত মানে সেইদিনা আমি বহুত সুখীও আছিলোঁ কি আমি বেলেগ বেলেগ জেগালৈ যাম আমি কিন্তু আমি আমাৰ মনত বহুত দুখ আছিল কাৰণ কিয় আমি গোটেইবোৰ বেলেগ হৈ যাম আৰু আমি কান্দিছিলোঁ বহুত বেছি কান্দিছিলোঁ।
আৰু শৈশৱৰটোৰ মতে চবতকৈ বিশেষ দিনটো কি আছিল।
উম মোৰ চবতকৈ বিশেষ দিনটো হ'ল তোৰ মানে কি বুলি কওঁ মোক গোটেইকেইটাত দিন বুলি ক'ব গ'লে মোৰ মানে গোটেইকেইটাই বিশেষ কাৰণ কিয় সৰুকালৰতো গোটেইবোৰ দিনেই বিশেষ থাকে কিন্তু মোৰ বিশেষ বুলি ক'বলৈ গ'লে মই এদিন মা দেউতাৰ লগত ভ্ৰমণলৈ গৈছিলোঁ সেইটো দিন মই এতিয়াও নাপাহৰোঁ বহুতেই বেছি ভাল লাগিছিল আমি ৰে'ল যাত্ৰা কৰিছিলোঁ আৰু তো তাত বহি কিনে আমি একেলগে খাইছিলোঁ তাৰপিছত আমি ৰেলেদি আমি উভ উভতিছিলোঁ আৰু তোৰ ক'বলৈ গ'লে সেইদিনা আমি ৰে'লত যোনদিনা গ'লোঁ আৰু যোনদিনা য'ত আমি বহিছোঁ তাত আমাৰ কাষত এজন ককাইদেউ বহিছিল তেওঁ আকৌ তোৰ আমাৰ লগত কথা ক'বলৈ ধৰিলে কি তেওঁৰ যাত্ৰা ভ্ৰমণ এইবোৰ সেইবোৰ শুনিও ভাল লাগিছিল সেই সেই দিনটো মই কেতিয়াও নাপাহৰোঁ আৰু সেই দিনটোৰ পিছৰ পৰা আমি গোটেই পৰিয়ালটো ক'লৈকে সিমান তেনেকৈ একদম দীঘলীয়া যাত্ৰাকৈ আমি ক'তো যোৱা নাই ভ্ৰমণলৈ ত' মই ভাবোঁ সেই দিনটো মোৰ কাৰণে বিশেষ
অ অ আৰু ভ্ৰমণৰ অভিজ্ঞতা খুবেই ভাল আছিল মানে
উমম বহুতেই ভাল আছিল
অ এতিয়া মই তোক আৰুো এটা প্ৰশ্ন সুধো এতিয়াতো মই তোক অতীতৰ বিষয়ে সুধিলো এতিয়া তই যদি অতীতৰ সলনি ভৱিষ্যতলৈ যোৱাৰ সুযোগ পাৱ তেন্তে তই যাবিনে
ভৱিষ্যতলৈ যদি যাওঁ যোৱাৰ সুযোগ পাওঁ মই মই চাগে নেযাম কাৰণ কিয় ভৱিষ্যতে হোৱা বস্তুটো আমি গৈ কিনে ভৱিষ্যতত মানে ভৱিষ্যতটো আমি মানে দেখিও আমি একো এটা কৰিব নোৱাৰিম বিশেষকে কাৰণ কিয় ভৱিষ্যত যিটো হ'ব লগা কথা আছে যিটো হ'ব লগা হ'বই আৰু আমি কিয়নোযাওঁ যাওঁ। টো হ'ব হ'বই এতিাৰ পৰাই কিয়নো আমাৰ মাথাটো বা মূৰটো আমি নষ্ট কৰোঁ কিন্তু মই শৈশৱলৈ যাবলৈ বহুত ভাল পাাম কাৰণ কিয়দি এতিয়া আমি কি কি কাম কৰিছিলোঁ আৰু কি কি শুধৰাব পাৰোঁ নিজক সেইবোৰ মই চাবলৈ চেষ্টা কৰিম
অম বোজিছো এতিয়া যিহেতু বিজ্ঞান বহুত আগবাঢ়ি গৈছে। গতিকে তই কি ভাব মানে এনেধৰণে ভৱিষ্যতলৈ ভ্ৰমণ কৰা সম্ভৱ হবনে?
মই যদি কওঁ আৰু অলপ আগ্ৰহ আছে। মানে মই মানে মই নাজানো, কিন্তু বিজ্ঞান দিনে দিনে উন্নত হৈ আছে। আৰু সেইটো দিন সেইটো দিনো মোৰ মতে আহিবই চাগে। আৰু মই ভাবোঁ সেইখিনিয়ে আৰু। বিজ্ঞান মানে দিন দিনে দিনে উন্নত হৈ যাই আছে।
অহ '। এ এতিয়া বহুত মানুহ অতীতলৈ গলে তেওঁলোকে নিজৰ অতীতটো আহ একেবাৰে সলনি কৰি দিব। তই কি ভাব মান তই সলনি কৰি পিনে যেনেকে আছে সেনেকে থাকিবলৈ দিবি?
মই কিন্তু কেতিয়াবা ভুলবোৰেই আমাক নিজৰ মানুহজন কৰি তোলে। ত' মই মানে অতীতটো সলনি কৰিব বিচাৰিম। কাৰণ কিয় যদি অতীত টো আমি সলনি কৰোঁ কিছুমান ভুল কাম যিবোৰ মই কৰি আহিছো সেইবোৰ শুধৰাব মই চেষ্টা কৰিম আৰু।
অ, অ, দে ঠিক আছে কথা পাতি ভাল লাগিল আৰু